অ বন্ধু।
আহ কি কৰি আছা হে
অ আছো ৰ'বা এনে আছো তুমি কি কৰিছা
অ ময়ো আনে আছো ৰ'বা অলপ এ মই অলপ এখন কিতাপ পঢ়ি আছিলো বিজ্ঞানৰ ওপৰত তাকেই অলপ পঢ়ি আছিলোঁ আৰু সেয়েই দিয়া
বিজ্ঞানৰ ওপৰত কিতাপ পঢ়ি আছে আজিকালি ইন্টাৰনেটৰ টাইমত এ বাৰু কি পঢ়িছা উপকাৰিতাৰ বিষয়ে কোৱাচোন মোক অলপ বিজ্ঞানৰ তুমি কি পঢ়িলা ময়ো চাওঁ
এই নহয় মানে তোমাৰ বিজ্ঞানে আমাক কিমান সহায় কৰিছে চোৱাচোন তুমি তুমি চাবলৈ গলে তুমি উপকাৰিতা কবলৈ গলে ভাবাচোন তুমি আজি এই যে মোবাইল ফোন টো লৈ আছা মোৰ লগত যে কথা পাতি আছা এই কথা কিহৰ কাৰণে পাতি আছানো এই বিজ্ঞানত বিজ্ঞানৰেই আৱিষ্কাৰ কৰিছে এইটো আমাৰ যিবিলাক তোমাৰ আমাৰ কি বুলি কয় বৈজ্ঞানিকসকলে সেই বৈজ্ঞানিকসকলে বা ধৰি লোৱা আমাৰ যিলাক এই আৰু ট্ৰেকনি ছিয়ান মানুহ আৰু টেকন'লজিৰ যিবিলাক মানুহ সেই তেওঁলোকে এই মোবাইল ফোনটো আৱিষ্ কাৰ কৰিছে যাৰ দ্বাৰা আমি এতিয়া এনেদৰে ভালদৰে কথা পাতিব পাৰিছো এতিয়া তুমি চাগে মোৰ পৰা বহুত কিলোমিটাৰ দূৰত আছা মই তোমাৰ পৰা বহুত কিলোমিটাৰ দূৰত আছোঁ কিন্তু তথাপি তথাপিও আমি কি ধুনীয়াকে দেখা নাই নেকি কথা পাতি আছোঁ এটাই এটাৰ মাতটো শুনি আছোঁ বা এটাই আনটোৰ খবৰ ল'ব পাৰিছোঁ। সেনেকুৱা আৰু এতিয়া যদি আমি মন কৰোঁ বা এতিয়া যদি আমি ইচ্ছা কৰোঁ বা এতিয়া যদি আমি ধৰি লোৱা যে আমাৰ কিবা তুমি মোক দেখাব দেখালা আৰু কিবা দেখাব খুজিছা এটা আৰু ঘৰতে কিবা হ হ'ল বা ঘৰতে তোমাৰ সাপ ওলালে বা কিবা আৰু বা তোমাৰ ওচৰৰে সাপ গ'ল এডাল এনেকুৱা আৰু কিবা দেখাব খুজিছা। ত' সেনেকুৱা দেখালে তোমাৰ ভডিঅ' যিটো কল সেইগা খানাৰো অপশন পাবা মানে বিজ্ঞানৰ মানে যিটো অৱদান বহুত ডাঙৰ দিয়া আৰু তোমাৰ বিজ্ঞানৰ যিটো আচল অৱদান সেইটোতো তোমাৰ ক'ব লাগিব। এই যিবিলাক আমাৰ পৃথিৱীৰ মানে মণ্ডলৰ মানে পৃথিৱীৰ যিটো ওপৰত থকা বা পৃথিৱীৰত বাহিৰত থকা মানে আমাৰ সৌৰজগতৰ মণ্ডলত যিটো আমাৰ যিবিলাক আমাৰ ঘৰি কি আছে কি বুলি কয় চেটেলাইট যিবিলাক ঘূৰি আছে সেইবিলাক কিন্তু আমাক কিছু অহা কৰা নাই দেই কিন্তু। মানে সেইবিলাকে ধৰা আমাৰ এতিয়া কিমানখিনি সহায় কৰিছে ধৰি লওঁক বতৰৰ কথাই হওঁক বা তুমি আমাৰ যি বতৰৰ আমি কথা জানো। আমাৰ আজি বতৰ বিজ্ঞানীসকলে যে কয় কেতিয়া বৰষুণ দিব, কেতিয়া ৰ'দ দিব, কেতিয়া ডাৱৰি দিয়া হ'ব আৰু তোমাৰ কেতিয়া এনেকুৱা সমস্য আহিব বা তোমাৰ কেতিয়া তোমাৰ ধুমুহা আহিব পাৰে বা ঘূৰ্ণী বতাই হওক। বা অন্যান্য যিবিলাক সমস্যা আছে প্ৰাকৃতিক দুৰ্যোগ বিলাক। চুনামি হ আজিকালিতো চুনামীয়েও মানুহ ধৰিব পাৰিছে বা আজিকালি জাপানত দেখিবা তুমি জাপান। ত এইবিলাক বিজ্ঞানৰ কাৰণে তোমাৰ এতিয়া মানে ভূমিকম্প আহিলেও মানে তাৰ আগতেই তোমাৰ মানুহ বিলাকক সজাগ কৰি দিয়ে যে ভূমিকম্প আহিব ধৰিছে মানে চাইলেন বজাই দিয়ে আৰু ত' সেইবিলাক কথা আৰু ত' সেইবিলাক কাৰণে মানুহৰ কিমান সহায় আছে তুমি নিজে ভাবিছা বা তুমি নিজেই দেখিছা দিয়াচোন। ত মই ভাবো আৰু এইবিলাক মানে বিজ্ঞানে আমাক যিটো হাৰত সহায় কৰিছে ন' এই মানে হাৰটো আমি মানে এই হাৰটো আৰু বঢ়াই যাব ন' মানে যিটো বিজ্ঞানৰ যিটো সুবিধা বা বিজ্ঞানে যিটো আমাক সুবিধা দি ছে বা তাৰ লগত ধৰি লোৱা আজিকালি যিবিলাক অনলাইন কাম বা ধৰি লোৱা যিবিলাক ক'বলৈ গ'লে আৰু বিজ্ঞানৰ যিবিলাক নতুন নতুন আৱিষ্কাৰ ওলাইছে বা তোমাৰ আগৰ যিবিলাক আৱিষ্কাৰ কাৰ আগ আৱিষ্কাৰবিলাকে ডাঙৰ ডাঙৰ যিবিলাক আমাৰ বৈজ্ঞানিক আছিলে, বৈজ্ঞানিকসকলে যি-যিবিলাক আৱিষ্কাৰ কৰি গ'ল, সেই আৱিষ্কাৰৰ ওপৰত এতিয়াও মানে তোমাৰ এতিয়াও সেই তাৰ ওপৰতে আৰু তোমাৰ অ', সেই আৱিষ্কাৰ চলি আছে বা সেই তাৰ ওপৰতে আৰু পৰীক্ষা চৰীক্ষা চলি আছে যিহেতু আৰু কেনেকৈ শুদ্ধ কৰিব পাৰোঁ বা কেনেকুৱা আৰু ভাল কৰিব পাৰোঁ। বা তুমি জানাই কিছুমান মানে আগৰ মানে বিজ্ঞানীসকলৰ কিছুমান ভুল ভুল তোমাৰ বা কি বুলি? গৈ অ যিবিলাক সূত্ৰ সেই সূত্ৰ দি গৈছিল বা তোমাৰ ভুল কিছুমান থাকিব পাৰে তো সেইবিলাক শুধৰাবলৈ বহুত মান পৰক্ষ হয়াক। বিজ্ঞানীৰ যিটো সুবিধা ইয়াৰ সুবিধাৰ লগতে আৰু কি সুবিধা আৰু ক'বলৈ গ'লে বিজ্ঞানীৰ সুবিধা তুমি ইণ্টাৰনেটৰ কথা কও দিয়া এতিয়া ইন্টাৰনেটৰ কথা ভাবাচোন মানে কেনেকুৱা এটা বস্তু মানে মানুহে আৱিষ্কাৰ কৰিছে ভাবাচোন এটা মানে নিজৰ মগজুৰে বা এটা বৈজ্ঞা নিক মগজুৰে আৰু এতিয়া তোমাৰ চোৱা আহ তুমি আহ ধৰি লোৱা তুমি বহুত দূৰত আছা তুমি ধৰি লোৱা তুমি অসমতে নাই তুমি আছা দেল্লী মুম্বাই বা তুমি কাশ্মীৰ এনেকুৱা ঠাইত আছা লাডা এনেকুৱা ঠাইত আছে ত' তোমাক মই সেই যে ক'লোৱে মই অলপ আগত চাব বিচাৰিলে বা তোমাক এটা খবৰ ল'ব বিচাৰিলে বা ধৰি লোৱা তোমাক খবৰ এটা মেজ দিব লাগে আৰু আগ আগতে জানাই কিমান মানে অসুবিধা আছিল মেছেজ মানে তোমাৰ ধৰি লোৱা অ এটা তথ্য পঠ পঠাবলৈ বা তোমাৰ আহ কথা জানিবলে মানুহৰ কেনেকুৱা কি কৰি আছে মানে কেনেকুৱা খবৰ এনেকুৱা কিন্তু আজিকালি চাবাচোন তুমি ইয়াৰ পৰা বহি কিনে তুমি মোবাইলটো হাতত লৈ কিনে এটা মাত্ৰ মেছেজ মানে বা এটা মানে তথ্য এনেকে হোৱাটছএপত বা ইনষ্টাগ্ৰামত বা ফেচবুকত তে হক যিকোনো মাধ্যমতে তুমি তাতে দিলেই হ'ল আৰু মানে তাৰ গুচি যাব আৰু তাৰমানে কেনেকুৱা মাধ্যম নহ তাৰমানে এটা মোবাইলৰ পৰা কেনেকে কানেকশ্বন হব পাৰে ন বা কেনেকে কানেক হৈছে আন এটা মোবাইল য'ত তোমাৰ যোনটো নম্বৰত দিয়া নম্বৰতে মেছেজ যাব বাকীবোৰত মেছেজ নাযায় কেনেকুৱা এটা মানে মানে তোমাৰ ভাবিবলগীয়া বা এটা চিন্তনীয় বিষয় বা চিন নিয় নহয় বাৰু কি বুলি কয় এইটো কেনে এটা মানে অবিস্ময়ক মানে এটা ঘটনা আৰু ক'বলৈ গ'লে ইমান মানে তোমাৰ মানে বৈজ্ঞানিক যিটো মগজ বা বি বিজ্ঞানৰ যিটো সুবিধা সেই সুবিধাটো তোমাক ইমান দিছে ন মানে কি ক'ম আৰু বাকীতো ক'ব লগা নাই বাকীতো তোমাৰ কবলৈ গ'লে শেষে নহয় উপকাৰিতাৰ বিষয়ে মানে আমাক ইমান সহায় কৰিছে এই যিটো বিজ্ঞানে আমাক জীৱনত ইমান সহায় কৰিছে এই বিজ্ঞানৰ যিটো অৱদান বা বিজ্ঞানৰ যিট টো সহায় এই সহায়টো আমি কেতিয়াও পাহৰিব নোৱাৰিম কিন্তু মানে এই অৱদানটোৱে সত এটা আমাৰ লগত থাকিব বা বিজ্ঞানটো জানেই বিজ্ঞানটো কিমান এটা ডাঙৰ মানে অ', প্ৰক্ৰিয়া বা ডাঙৰ এটা প্ৰথা আৰু তোমাৰ ধৰি লোৱা, এই বিজ্ঞা তেনে ধৰি লোৱা, তোমাৰ এই যিবিলাক আমাৰ অন্ধবিশ্বাসৰ প্ৰথা আছিল, সেই অন্ধা অন্ধবিশ্বাসৰ প্ৰথাবিলাকো তোমাৰ বহুত নোহোৱা কৰি দিছে। ত' এনেকুৱা মানে, মানে ব-বিজ্ঞানে আমাক অ', বহুত মানে সহায় কৰিছে, দিয়া মানে বিজ্ঞানৰ যিটো অৱদান মানুহৰ জীৱনৰ সেইটো অবদান মানে কেতিয়াও মানে, মানে তুমি নোহোৱা কৰিব নোৱাৰা, মানে এই অৱদানটো চিৰজীৱন বা চিৰ অ' কাল লাগিব আৰু, এই অৱদান তুমি শেষ কৰিব নোৱাৰা জীৱনত এনেকুৱা আৰু
হয় দিয়া, হয় দিয়া, ঠিকে কৈছা, কিন্তু তোমাৰ এটা কথা লক্ষ্য কৰিবা মানে বিজ্ঞানৰ কথা আমি যেতিয়া কওঁ বিজ্ঞানৰ কথা মানে আহিলে সকলোৱে তোমাৰ ইয়াৰ লাভৰ কথাহে বেছি কয়। কিন্তু কেতিয়াবা মই ভাবোঁ তোমাৰ ইয়াৰ কিছুমান নেতিবাচক দিশো আছে দিয়াচোন। আ, ধৰা ভুল নুবুজিবা মোক, মানে ধৰা এই বিষয়ে বিজ্ঞান মই বেয়া বুলি কোৱা নাই কিন্তু কিছুমান ক্ষেত্ৰত ই বেয়া হয়, আৰু আ, মানে ইয়াৰ অপব্যৱহাৰৰ ফলত কিছুমান সমস্যা সৃষ্টি হয়। ধৰা আজিকালি আমি ইমানেই প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছো ন' যে, কেতিয়াবা স সৰু, সৰু কামো মানে ইয়াৰ অবিহনে কৰিব নোৱাৰা অৱস্থা হৈছে আৰু এই নিৰ্ভৰশ মানে এইটো যিটো নিৰ্ভৰশীলতা ন' বিজ্ঞানৰ ওপৰত বহু সময়ত মানে কি কৰে আমাৰ দৈনন্দিন জীৱনত তোমাৰ সমস্যাৰ সৃষ্টি কৰে আৰু, আৰু তোমাৰ বহু ক্ষেত্ৰত দেখিবা তুমি আ, মানে কি হয়? এই এনেকুৱা ধৰণৰ তুমি যিটো ক'লা না ইণ্টাৰনেটৰ সুবিধা সেই ইণ্টাৰনেটৰ সুবিধাটো কেতিয়াবা সমস্যাৰো সৃষ্টি কৰে। তোমাৰ এতিয়া মই যদি কওঁ সেই সমস্যাৰ ভি ভিতৰত, আহ ধৰা আগ-আগতে মানুহে কি হৈছিল বহু কাম ধৰা নি যে চি-চিন্তা কৰি কিনে বা ভাবি কিনে লিখিছিল ন। আজিকালি কি কৰে তোমাৰ ল'ৰা ছোৱালীবোৰ যে তোমাৰ ইন্টাৰনেটৰ মাধ্যমৰ জৰিয়তে কেৱল সেই বস্তুবোৰ প্ৰকাশ কৰে। সৰু সৰু আনকি তোমাৰ এ এক নম্বৰ দুই নম্বৰীয়া প্ৰশ্নবোৰো তোমাৰ ইন্টাৰনেটৰ জৰিয়তে তোমাৰ মানে ইণ্টাৰনেটৰ সহায় লৈ লিখে বা আহৰণ কৰে কিতাপ পঢ়িবলৈ মানে চেষ্টা নকৰে। আৰু তাৰ ফলত কি হয় তোমাৰ যিটো এই সুবিধা ন এই সুবিধাৰ ফলত কি কি হয় নিজৰ যিবিলাক চিন্তা শক্তি সেইবিলাকো তোমাৰ কমি কমি যায় ন দিনক দিনে। আৰু তোমাৰ জানাই সদায় যদি ইণ্টাৰনেট ব্যৱহাৰ কৰা হয় তেন্তে হ'লে মানে সেইটো এটা অভ্যাসত পৰিণত হৈ যায় আৰু আ-আন এটা ডাঙৰ সমস্যা হ'ল তোমাৰ এই মোবাইলটো অ'। মোবাইলটো যে কথা ক'লা মানে আধুনিক ব্যৱস্থাত মোবাইলৰ তোমাৰ মোবাইল নহ'লে চ মোবাইলৰ উপকাৰিতা বহুত দিয়াচোন নোহোৱা নহয়। কিন্তু মোবাইল আৰু সামাজিক মাধ্যমৰ যিটো অত্যাধিক ব্যৱহাৰ ন, সেইটোই মানে বৰ্তমান সময়ত বহুত সমস্যাৰ সৃষ্টি কৰিছে। এতিয়া সেইটোতো বিজ্ঞানৰ বাবে এইবোৰ সম্ভৱ হৈছে ন। কিন্তু তুমি ম-মই ভাবো যে এইবোৰক মানুহে নিয়ন ন্ত্রণ কৰিব পাৰে বাৰু অলপ চলপ। আৰু কিছুমান ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিব নোৱাৰাও হয়। এতিয়া ধৰা পৰিয়ালৰ লগতে আমি বহি থাকো। পৰিয়াল লগত বহি থাকিলে কি হয় বহু সময়ত ফোনতে ব্যস্ত থকা যায়। আগতে ধৰা মানুহে মুখ মুখামুখি বহি কথা পাতিছিল। এতিয়া ধৰা এক একেটা ঘৰত বহিও মানে মেছেজৰ জৰিয়তে কথা পতা যেন অনুভৱ হয় আৰু। আৰু কে কৱেল এই ক্ষেত্ৰত নহয়, কেতিয়াবা ধৰা এনেকুৱা হয় মানুহে তুমি ধৰা এতিয়া পঢ়িবলৈ বহিছা হয়নে, তুমি পঢ়িব বহি কিনে যদি তুমি মোবাইল ফোনটো খোলা মোবাইল ফোনটো খোলাৰ পিছত তুমি সামাজিক মাধ্যমত যোৱা তেতিয়ালে তুমি ঘন্টাৰ পিছত ঘন্টা ধৰি মানে ফোনটো কি ইমান টাইম চাইছা তুমি গমেই নাপাবা ত এনেকুৱা ধৰণৰ কিছুমান সমস্যা যিটো বৰ্তমান সময়ত তোমাৰ বিজ্ঞানৰ উন্নতিৰ লগে লগে দেখা দিছে আৰু বিজ্ঞানৰ যিটো উন্নতি নয় তাৰ লগত তোমাৰ পৰিৱেশৰ ওপৰতো কিছুমান বেয়া প্ৰভাৱ পৰিছে দিয়াচোন এতিয়া ধৰাক ক কল কাৰখানা সমমূহৰে কথা কোৱা বা যান বাহন হওক বা যিবিলাক আধুনিক যন্ত্ৰপাতি এইবোৰৰ ব্যৱহাৰৰ ফলত তোমাৰ আমাৰ যিটো বায়ু ন বায়ু আৰু পানী এইবিলাকতো প্ৰদূষণ বৃদ্ধি পাইছে যদিও চৰা এইবোৰে আমাৰ জীৱন সহজ কৰি ৰাখিছে আৰু প্ৰযুক্তিবোৰে কিন্তু পৰিৱেশৰ ক্ষতিও কম হোৱা নাই এই দিশতটো মানে গুৰুত্বপূৰ্ণ ভাৱে ভাল ৰিবলীয়া এটা দিশ কাৰণ তোমাৰ বিজ্ঞানৰ উন্নতিৰ লগত যদি পৰিৱেশৰ কথা আমি সমানে গুৰুত্ব নিদিও বা স শিক্ষাটো সমানে গুৰুত্ব নিদিও তেন্তোনে ভৱিষ্যত প্ৰজন্মই বহু সমস্যয়াৰ সন্মুখীন হ'ব পাৰে ভাবিব গ'লে আৰু সেইবাবে ধৰা নতুন প্ৰযুক্তি হওক বা নতুন প্ৰযুক্তিৰ উদ্ভাৱনৰ লগতে ইয়াৰ প্ৰভাৱৰ কমোৱাৰ উপায়ো বিচাৰিব লাগিব কেৱল তোমাৰ উন্নতি কৰিব গ'লে নহয়। নহব নহয় বিজ্ঞানৰ কাৰণ বিজ্ঞানৰ তুমি এতিয়া উপকাৰিতাসমূহ ক'লা, মই তাৰ অপকাৰিতাসমূহ ক'লো, সকলো বস্তুৱে সেনেকুৱা দুটা দিশ থাকে, ত'সেই তুমি যিহেতু উপকাৰিতা চালে নহ'ব কেৱল তাৰ অপকাৰিতাটো নিয়ন্ত্ৰণ কৰাৰ এটা ব্যৱস্থা বিচাৰি উলিয়াব লাগিব।
অ
তো এনেকুৱা ধৰণৰ কথা মানে যদি আমি যেনেকে চিন্তা কৰিলো এতিয়া তুমি ধৰা উপকাৰিতাৰ বিষয়ে ভালকৈ বৰ্ণনা কৰিলা বা মই হয়তো উপকাৰিতাৰ বিষয়ে ইমান জনা নাছিলোঁ মই অপকাৰিতা বিষয়ে তোমাক বৰ্ণনা কৰিলো তুমি সেইটো বিষয়ে জানিলা সেনেকে মানে মানুহৰ মাজত যদি মতামততটো আদান প্ৰদান হয় ন তেতিয়া মানে মানুহৰ যিটো সমস্যা সেই সমস্যা বোৰ কিন্তু যথেষ্ট নোহোৱা হ'ব কিন্তু বাকী নহলে আজিলৈ ৰাখিছোঁ দিয়া বাকী পিছত কেতিয়াবা এই বিষয়ে আৰু ভালকে কথা পাতিম
অ হ'ব দিয়া